হেল্ল'! হা ভাই, গুড মৰ্নিং।
মৰ্ণিং।
ক'ত অফিচত নেকি? ন' ঘৰত?
অ', ৰুমত।
হা
ৰুমত, ৰুমত।
আপুনি নেক্সট মান্থত প্ৰচেছটো কৰি, মই দোকানতে আছোঁ।
উম। অ', ব্ৰেকফাষ্ট নাই কৰা, মই ৰাত ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰোঁ। মই একেবাৰে দুপৰীয়া থ।
একেবাৰে দুপৰীয়া খানা খায়।
উম। এ কি কয় কি কৰিছিলে কি প্ৰচেছ?
অ প্ৰচেছটো নেক্স মান্থৰ পৰা আৰম্ভ কৰিম মই। হ'ব আপুনি মোক কৈ দিব কি লাগে।
উম, তুমি ক'ত ডিউটিত নেকি?
অ, মই দোকানত আহিছো মাত্ৰ।
অ',
ৰুটি চব্জি খাই।
অ',
দূপৰীয়া খানা নাখাও তুমি ৰাতি খাও
অ', আহ,
আজি কি ডিউটি অফ নেকি আপোনাৰ?
ডিউটি অফ নহয় গাটো ভাল নহয় কাৰণে যোৱা নাই।
অ, গাটো ভাল নাই‌ নেকি?
উম, এই ৱেডাৰ চেঞ্জো ইমান।
অ, ৱেডাৰটো চেঞ্জ হৈ থাকে ইমান ৰদ। এবাৰ বৰষুণ এবাৰ ঠাণ্ডা
মুম্বাইৰ বাৰ গুৱাহাটীত নে? কামাখ্যা যাবলৈ ওলাইছিলো বৰষুণ- বৰষা হা
এইটো সুধিছিলো কামাখ্য কেতিয়া যাব।
কামাখ্যা যাম বুলি ভাবিছিলো এই বৰষুণ দি থাকে এইবোৰ দিয়া আৰু ভিৰ কিমান হ'ব এই কেইদিনো পুৰা ভিৰ হ'ব ন।
পুৰা ভিৰ - পুৰা ভিৰ।
উম,
নহয় মোৰ ৰুমৰ পৰা ওচৰতে বাৰু বেছি দূৰ নহয় মোৰ ইয়াৰ পৰা তোমাৰ ধৰা চাৰি কিলোমিটাৰ মান, পাচ কিলোমিটাৰ মান হ'ব।
পাচ কিলোমিটাৰ।
উম, এই ভিৰৰ কাৰণে যাবলৈ মন নাযায়।
ভিৰৰ কাৰণে অ, আপুনি খোজকাঢ়ি - খোজকাঢ়ি গলে ক'ত ভিৰ পাব।
অ, সেইটোয়ে কৈছো ন তোমাৰ এই কি নাম জানো। ভিৰ ইমান ভিৰ হয় মানে নোৱাৰি যাবলৈ ইমান ভিৰত। এইকেইদিনটো পুৰা ভিৰ হ'ব তোমাৰ ছাব্বিশ তাৰিখে উম, দুৱাৰ খুলিব ন।
হয় - হয়।
উম, উম,
মই নিজে চোন আজি যাম ৰাতি।
হা
আজি যাম মই ৰাতি যাম অ,
ৰাতি যাবা।
অ, ৰাতি যাম।
ৰাতি গৈ কি পাবা।
ৰাতি গলেহে ভাল মৰ্ণিং ইমান খ ইমান ভিৰত যাবা তাতে কি কৰিব যাম ভিৰত ৰাতিহে গ'লে ভাল তেতিয়া গাড়ী চাড়ী
মোক মোৰ লগৰ হৈ আমাৰ য'ত থাকো আমি কামৰ সময় তলত থাকো ন আমাৰ সব লগৰ কেইটাক লগত জাপ, আপু ৰাতি আহিলে ফোন কৰিব মোক।
ভাবিছো তাকেই যাওঁ নেকি? এই ৰুমমেটটো নাই মেইন কথা অকলে যাবলৈ মন যোৱা নাই।
সেইটো কথা ৰোমমেট ক'ত গে'ল আপোনাৰ?
ৰৰুটমেট এইটো তোমাৰ নলবাৰী থাকে নলবাৰী ঘৰত গ'ল।
অ', ঘৰ গৈছে নেকি?
উম।
বাকী পিছে আপোনাক মই নেক্স উইকত জনাম সেইটো দগৰ কথাটো কৈছিল আপুনি। ত কচি দি কি আহিব বেলেগ বলে যে সৰু আহিব পাৰে ডাঙৰ আহিব পাৰে ল'ব নে নাই ল'ব
অ হ'ব মোঠ কথা মানে অলপ মানে শান্তি থাক মানে শান্তি হলে হ'ল মানে। চাইলেণ্ট মানে ভাইলেণ্ট নালাগে, ভাইলেণ্ট হ'লে মানে ৰাখিব দিগদাৰ ন
সেইটো হ ভালটো ৰাখিলে তুমি সি দিগদিয়াৰ পাবা।
উম নহয় দিগটাৰ মানে ৰুমত ৰাখিব নোৱাৰি নহয় ভাইলেন্টত
হয় এইটো হয়
উম ত মোৰ ৰুমত সোমাই ৰাখিব লাগিব ন আৰু মানুহ আহে মানে মেদ আহে মেদ, মেদ পতককে কিবা এটা কৰি দিব তাৰপিছত ম ম এপিনেও নোৱাৰিম আৰু এপিনেও নোৱাৰিম ন।
এইটো হয় এতিয়া আপোনাৰ মেতে জ্বালা হ'ব।
মই মালিকক ক'লো মালিকে কৈছে একো নাই তুমি আনি ৰাখা কিন্তু এটা কথা কি তুমি ইয়াতে চাই লোৱা তুমি মানে ইমান ভাইলেন্ট নানিবা অলপ চাইলেণ্ট টাইপ আনিবা মানে ধৰা মৰম কৰা এনেকে ধৰা এইবোৰ কুকুৰ আনিবা? বাট সেইটো নানিবা মানে অলপ ভাইলেণ্ট টাইপ নানিব অ', নহয় ভাইলেণ্ট নাই অনা।
ঘৰ হ'লে বেলেগ কথা আছিলে যি মৰ্জি তাকে লৈ গ'লে ঘৰৰ মানুহ আছে চাবলৈ সেইটো বেলেগ কথা, কিন্তু মই ঘৰত নাই ন।
সেইটো নিজৰ ঘৰত মানে একো প্ৰব্লেম নাথাকে আপত্তি নাথাকে, বেলেগ মানুহৰ ঘৰত কাপোৰত থাকিব ন'।
তাকণে ধৰণৰ মানে কৈছো মানে ভাইলেন লাগে অলপ। উম মানে মহ মূৰ্গিয়ান।
এই এই সেইবোৰ থাকে ন' হা-হা
অলপ শান্তি টাইপো
অ'অ'এই এইটো তোমাৰ যে এই। কি নাম এই লোম থাকে যে গাত পুৰা লোম থাকে যে চকুবোৰ ঢাকা থাকে যে লুমেদি কুকোটা থাকে যে কি নাম তাৰ।
হয় সুযোগ কাৰ নে কি সুযু কি ক কৰ সণ
এইটো নাহে নেকি?
নাই এইবিলাক ক'ত আহে এইবিলাক নাহে আহিলে বাচ্ছা এইবোৰ। নহ'লে কোনবা মানুহ ঘৰ এৰি গৈ আছে বাহিৰত যেন সিহঁতে কিবা এটা দি থৈ যায়
উম।
ব কাক বা ভাব চাৰিটা পাঁচতা বাচ্ছা আহিলে তই তিনটা বাচ্ছা ৰাখি দিলি চাৰি।
এইটোৱে অহ কি কি ক'লে লগৰটোৱে
লগতো কৈছো জনাই দিব কৈছে, মোক নেক্স টিৰিপ সি মানে কালি জন কৰ
টেন চেন ছা।
আহিলে সেই মোক কৈছিলাং ইনফৰ্ম কৰি দিম। এন নং ক'ব পাৰিব ঠিক আছ
ডিউটি জইন কৰিলে যদি এবাৰ সুধিবাচোন?
কালি জইন কৰিব কালি জইন কৰিলে মই সুধিম কালি।
উম উম। উম‌। বাকী ক'ত দোকানত নেকি?
অ দোকানতে আছো, এই কাষ্টমাৰ এটা আহিগল নগৰৰ পৰাই সজ ষ্টোৰত কাপোৰ লব আহিব, অ অলপ জল্দি আহিব।
কে আছে।
ট্ৰেইনত আহি আছে ট্ৰেইনত।
তোমাৰ কিমান বছৰ হ'ল, এইটো?
কাপোৰৰ বিয়েচ ছব্বিশৰ পৰা আৰম্ভ কৰিছো।
দুইহেজাৰ ছব্ব
পইবা।
কি কাপোৰ ডিল কৰা তোমালোকে জেন্টচ নে, ও'মেনচ নে কি?
ইউনিছেক্স।
আচ্ছা আচ্ছা।
উ
এইটো মানে কি তোমাৰ ফৰ ফৰেন, ফৰেন গুডছৰ কাপোৰ কেইটা নেকি?
এই কমপ্লেক্স চমপ্লেক্সত পোৱা যায় যে?
নাই নাই নাই এইবো চব ইম্পৰটেন কাপোৰ
তোমাৰ মা, তোমাৰ খিনি ক'ৰ পৰা আহে?
আমাৰ কাপোৰ সব চাউথ কোৰিয়াৰ পৰা আহে।
ক'ৰ পৰা?
চাউথ কৰিয়া।
অঁ চাউথ কৰিয়া ন!
হয়।
চা অকল কাপোৰে নে, নে স্নিকাৰ চুকাৰচু ৰাখা?
স্নিকাৰ মাজত আহিছিলে। তাৰপিছতে এবিলাক স্নিকাৰচ মানে চেল কৰা নাই। ফাচ সব ৰিতেল, সে সেইটো মানে হলচেল ৰাখিছিলো চব গুচি গ'ল এইবিলাক। এইবাৰ ভাবিছো দূৰ্গাপুজা আগে আগে আৰু দুই বস্তা মান আনি দিম। অৰ্ডাৰ দিলো মই। কম চেকম দেৰ মাহ দুই মাহ লাগি যায় আহোঁতে।
আচ্ছা আচ্ছা।
উ
আজিকালি তোমাৰ এই কি নাম জানো, এই অনলাইন ওলোৱাৰ পিছত তাৰ পিছত মানে কাপোৰ তোৰ চেলিং মোৰ চেলিং কম হৈগল।
ম কাপোৰ আাৰ অনলাইন যায়, ফ্লিপকাৰ্টৰ যায়, মেছত যায়, যায়, মাৰ্কেট যায় এমৰনত যায় সব যায়। চঠিক যায়।
উম তেতিয়াহলে ঠিক আছে মানে ধৰি লোৱা
আজিকালি আপুনি জানে যষ্ট ৰেষ্টুৰেণ্টত মানুহ আজিকাল অনলাইন কৰি দিছে কাপোৰো এইবিলাক অনলাইন চলিইয়ে আছে আৰু অনলাইনত কি হয় এটা বেনিফিট থাকে নেকি। বাৰগেধিং কৰিব নালাগে যি ৰেট দিছো সেইটো লৈ যাহ।
উম উম।
এইটো খোৱাৰ বস্তু নহয়, মানুহক চাই ভাল পোৱা নাই মানুহক কমপ্লেইন দিবি। তাকে
সঁচা চাৰিওফালে স্কেন কৰি শেষ কৰিলে। ৰিপ্লেচমেণ্ট কৰি দিম ৰিটাৰ্ণ নলও কাপোৰ। খোৱা বস্তু মানুহে ৰিটাৰ্ণ দি দিব পাৰে। এইটো খাদ্য বস্তু হয়, কাপোৰ কেনেকৈ দিব নোৱাৰি চাই চিন্তি লৈহে দিব পাৰি।
ন অনলাইনতো তোমাৰ ৰিটাৰ্ণ হয় ন।
সেইটো ৰিতাণ্ট মানে আমাক এটা অপচন দিয়ে যে হয়দিবা না। ৰিপ্লেচমেট দিবা নে এক্সচেঞ্জ কৰিবা। মই ৰিপ্লেচমেণ্ট কৰিছো আৰু এক্সচেঞ্জ কৰি থৈ দিছো।
অ' তোমাৰতো অ' তুমি এইটো ৰি ৰিটাৰ্ণৰ অপচনটো দিয়া নাই।
দুটা অপশন থাকে দিয়া ৰৰিপ্লেচমণ্ট আৰু একসচেঞজ
আচ্ছা-আচ্ছা-আচ্ছা। ঠিকে আছে তেতিয়া তেতিয়াটো ভালেই
বাত চবচে বন্ধ কৰি দিম চবচৈ হ'ল নেচোতো বন্ধ কৰি দিম এটো মাল আছে। আ দুই নম্বৰে বেছি হয় আজিকালি মেচত। কিবা কাষ্টমাৰ অডাৰ দিয়ে মই পঠাও এই কাষ্টমাৰ বোলে সেইটো বস্তু পোৱাই নেকি বেলেগে পায়।
আচ্ছা।
এ হয়। আ পাৰ আছিল ভাল এটা টিচাৰ্ট কাষ্টমাৰ অৰ্ডাৰ দিলে সুঠি খালি ন খালো। সি ৰাতিপুৱা কমপ্লেন দিলে মোৰ মেত্ৰিক পাছ।
অহ।
তাৰ পিছত মেছত কোম্পানীত ভিডিঅ' কৰি ৰেকৰ্ড কৰি পঠালো ভিডিঅ পঠালো। তাৰ পাছত মোৰ পোন্ধৰ দিন পিছত মোক পইচা ৰিফাণ্ড
উম'।
কাষ্টমাৰ পৰা কোম্পানী লচ হৈ যাব না এনেকে মানুহে স্কেন কৰি থাকিলে প কৰি থাকে কিবা কৰি থাকিলে। কোম্পানী নিজৰ পকেটত পইচা নিদিয়ে ন।
নিদিয়ে নিদিয়ে কেনেকে দিব অ' ভেৰিফিকেশ্যন কৰিব চব ঠিক আছে ন' তাৰ পিছত তোমাৰ। লগত পেমেন্ট কৰিব মাইকৰ।
ইয়াৰো একান্ট ব্লক কৰি কাষ্টমাৰে আছিল ইয়াৰ অৰ্ডাৰ দিব নোৱাৰিব।
উম।
নহয় কিছুমান ক্ষেত্ৰত ঠিকে আছে, কিছুমান ক্ষেত্ৰত মানে অলপ মানে এইটো তোমাৰ হৈ গ'ল দেই।
হা-হা।
হৈ গ'ল।